হেল্ল'। আজিমাৰ হয়নে? অঁ, কি কৰিছা?
অঁ, মই এনেই বহি আছোঁ।
অঁ, বেছি সময় নষ্ট নকৰো। তোমাৰ লগত এটা বিষয় লৈ কথা পাতো আজি।
হ -হ ঠিক আছে বাৰু, কৰিব বাৰু।
অঁ, ঠিক আছে। আজি- তোমাৰ লগত কথা পাতিম আমাৰ আহ ধৰি লোৱা- হেল্ল', শুনিছেনে?
অঁ, শুনি আছো, শুনি আছো।
অঁ, শুনিছা ঠিকে আছে। তোমাৰ লগত আজি আমাৰ- ফেমিলি মেম্বাৰ্চ লৈ কথা পাতো, পৰিয়ালৰ লগত। তোমাৰ ঘৰত কোন কোন আছে?
মোৰ ঘৰত মোৰ মা আছে, দাদা আছে, - আৰু এইটো কি কয়? চিষ্টাৰ ইন ল, আইমিন চিষ্টাৰ ইন ল আছে। ভতিজা আছে, ভতিজী আছে।
ঠিকে আছে। সৰুতে যেতিয়া তুমি সৰু আছিলা, তোমাৰ- পৰিয়ালৰ কাৰ লগত তুমি বেছি ঘনিষ্ঠ আছিলা সৰুতে? মানে কাৰ লগত কথা পাতি বা খেলি বেছি ভাল পাইছিলা তুমি?
অঁ, মোৰ- মোৰ এটা ভনী আছে, মোৰ অলপমান বড় আৰু তিনি বছৰমান বড়ো। তাৰ লগতে বেছি-
হয়, হয় শুনিছোঁ।
উম-উম, শুনিছো হ'ব কোৱা?
কি কি ক'লা তুমি? তোমাৰ অঁ, ডাঙৰ- বাইদেউৰ লগত তুমি অঁ, অঁ, - তুমি বেছি কথা পাতি ভাল পাইছিলা সৰুতে।
ভাল পাইছিলোঁ অঁ।
ঠিকে আছে। ঠিকে, অঁ ঠিকে আছে। এতিয়া -এতিয়া মানে- সুধিছো যে বৰ্তমান যদি তুমি মানে- আৱেগিক হোৱা নাইবা তোমাৰ বেয়া লাগিলে- তুমি এতিয়া পৰিয়ালৰ কাৰ লগত কথা পাতা?
এতিয়া আৱেগিক -আৱেৱিক হ'লে বা- বেয়া লাগিলে মই মোৰ মাৰ লগতে বেছি কথা পাতোঁ।
হয়, হয়। সে অসমীয়াত কথা এষাৰো আছে নহয় নৈৰ সমান বয়- কোন আৰু আইৰ সমান হব কোন! আমাৰ আইৰ নিচিনা আৰু কোনো নহয়। মাতৃয়ে আমাৰ একমাত্ৰ জীৱনৰ সাৰথী। সেয়ে মাৰ লগত কথা পাতিলে সদায় শান্তি পোৱা যায়।
শান্তি পোৱা যায়, হয় নিশ্চয়।
ঠিকে আছে। ধৰি লোৱা মানে তুমি যেতিয়া পইচা পাতি ইনকাম কৰিবা, তোমাৰ পৰিয়ালৰ কাৰণে তুমি কিবা এটা কৰিবলৈ সক্ষম হোৱা। তেতিয়া তোমাৰ কি কৰাৰ ইচ্ছা আছে মানে পৰিয়ালৰ মানুহৰ এই যে এইটো কাম কৰিব পাৰিলে পৰিয়ালৰ বাবে মই মানে সুখী হলো হয়। তেনেকুৱা ধৰণৰ কিবা কাম আছে নেকি তুমি কৰিব বিচৰা? হেল্ল'। তোমাৰ মাতটো অহা নাই।
কৰিব পাৰিম পাৰি তেনেহ'লে মই নিশ্চয় ভাল পাম আৰু।
তুমি কি ক'লা আৰু এবাৰ ৰিপিট কৰিবাচোন, তোমাৰ মাতটো আহা নাই তাৰমানে। হেল্ল', হেল্ল'
অ হেল্ল',
কি কৈছা তুমি শুনা পোৱা নাযায় মানে তুমি কি কলা?
হেল্ল'
হেল্ল'
তুমি কি কৈছা ৰিপিট কৰাচোন আকৌ। আকৌ এবাৰ মানে মই শুনা পোৱা নাই, এতিয়া এতিয়া শুনা পাইছো। অ' কোৱাচোন।
হেল্ল, অঁ মই মোৰ পৰিয়ালৰ নহত
ছত নিদিবা তুমি ভালকে কোৱা কথাষাৰ।
ঠিক আছে ঠিক আছে, অ মই কৈ আছিলোঁ কি আ মৰ মই পৰিয়াল পৰিয়ালৰ সদস্যকো সুধিম যে তেওঁলোকৰ কি ইচ্ছা আছে। সেইটো মই যদি মৰ সক্ষম হয় মই নিশ্চয়, তেওঁলোকৰ সেইটো পূৰণ কৰিব চেষ্টা কৰিম। যদি কৰিব পাৰো তেনেহলে মোৰো ভাল লাগিব।
হয় হয় নিশ্চয় ঠিকে ঠিকে কৈছা। তুমি তোমাৰ ভাতিজী আছে বুলি কলা ন, সৰু ভাতিজী। অ তোমাৰ ভাতিজীৰ লগত তোমাৰ সম্পৰ্ক কেনেকুৱা?
বহুত ভাল।
অ অ।
মই যেতিয়া ঘৰত যাওঁ খেল ধেমালি কৰি থাকো, মোৰ লগতে থাকে। ৰাতিটোও মোৰ লগতে থাকে তেওঁ।
কেই আছে, সৰু সৰু ল'ৰা ছোৱালী বৰ মৰমৰ হয়। আহ ধৰি লোৱা তোমাক মানে উ কিবা এটা, তুমি ডাঙৰ জব চব কৰিছা, এতিয়া কৰাৰ পিছত তোমাৰ পৰিয়ালবৰ্গক লৈ তুমি কৰবাত এনে- ফুৰিবলৈ যোৱাৰ ইচ্ছা আছে নেকি?
সেইটোতো গ সকলোৰে থাকে আৰু ফুৰিব যোৱাৰ ইচ্ছা।
কত কেনে যে যেতিয়া তোমাৰ মানে এনেকুৱা ধৰণৰ হৈ যায়, প্লেন এটা যে তোমাৰ পৰিয়ালৰ লগত তুমি ফুৰিবলৈ যাবা কৰ'বাত, ক'ত যাব বুলি ভাবিছা তুমি?
মই পাহাৰ, যিবিলাক জেগাত পাহাৰ আছে পাহাৰ চাই ভাল তুমি পাহাৰত যাওঁ যোৱাটোৱেই বেছি কি কৰিম আৰু।
অ অ ঠিকে আছে দিয়া। অ তোমাৰ পৰিয়ালৰ তোমাৰ মাক আছে বুলি কলা, তোমাৰ মা তাৰপিছত বৌ এ তেওঁলোকে বা দাদাই- কি খাই ভাল পায় বা কাৰ লগত বেছি সময় কটাই ভাল পায় সেইটো জানানে তুমি?
খোৱাত কি খাই ভাল পায় সেইটো ভালকে নাজানো।
আৰু তোমাৰ পচন্দ অপচন্দ বা তোমাৰ ভাল পোৱা খাদ্য। তোমাৰ ভাল পোৱা ৰং এইবিলাক তোমাৰ পৰিয়ালৰ মানুহে জানেনে?
অ', ভাল পোৱা খাদ্যবিলাক জানে কিয়নো মই বাহিৰত থাকো ন পঢ়া শুনাৰ কাৰণত। তেতিয়া মই ঘৰত যাওঁ। তেওঁলোকে মোৰ ভাল পোৱা যিবিলাক খাদ্য আছে সেইবিলাক মানে বনাই।
হয়, হেল্ল' তোমাৰ কথা শুনা পোৱা নাযায়।
হেল্ল' শুনা নাযায়?
এতিয়া শুনা গৈছে তুমি কি ক'লা কোৱা চোন আকৌ এবাৰ।
অ', মই ক'লো যে মই এতিয়াতো বাহিৰতে থা যেতিয়া মই ঘৰত যাওঁ। তেওঁলোকে মই যিবিলাক খাদ্য পচন্দ মানে ভাল পাওঁ খাই। এইবিলাক বনাই দিয়ে মই খাওঁ।
হয়, হয়, হয়। এনেকুৱা তোমাৰ পৰিয়ালৰ মানে কোনো তেনেকুৱা ধৰণৰ সপোন এটা আছিলে নেকি যিটো সপোন তুমি পূৰণ কৰিব পাৰিলে তুমি সুখী হ'লা হয় বা তুমি জীৱন তোমাৰ জীৱনটো সাৰ্থক ফল হয়, তেনেকুৱা ধৰণৰ কিবা পৰিয়ালৰ সপোন আছে নে তোমাক লৈ?
তেওঁলোকতো মোক লৈ সপোন আছে কিয়নো সৰুৰ পৰা মোৰ কষ্ট কৰি মোক পঢ়া শুনা কৰাই আছে। তেওঁলোকৰ কাৰণত যদি কিবা এটা কৰিব পাৰো মই। এতিয়া বহুত ভাল হ'ব তেওঁলোকও সুখী হ'ব চাগে।
হয়, হয়, হয়, হয়।
অ', তোমাৰ তেনেকুৱা কোনো সপোন আছে নেকি যে যোনটো সপোন মানে তুমি তোমাৰ পৰিয়ালৰ লগত আজিলৈকে শ্বেয়াৰ নাই কৰা।
তেনেকুৱা সপোন আছিল মই শ্বেয়াৰো কৰা নাই, কিন্তু এতিয়া সেইটো অপোন আহ এই সম্ভৱ নহয় আৰু
পূৰণ কৰিবলৈ। সেইটো লাই কেৰিয়াৰৰ পৰা মই বেলেগ কেৰিয়াৰত আহি গৈছো এতিয়া।
অ', এইটো কেৰিয়াৰত তুমি সুখী নে?
অ', সুখী আছো। সুখী আছো, কিয়নো হেল্ল' শুনা যায়।
হেল্ল' অ' শুনিছো শুনিছো।
তোমাৰ কিবা সেইটো তেনেকুৱা সপোন আছে যিটো পূৰণ কৰিলে তোমাৰ বহুত ভাল লাগিল হৈ।
হয়, হয়, এতিয়া ধৰি ল অ', পৰিয়ালে মা দেউতা ডাঙৰ মানে ল'ৰা ছোৱালী ডাঙৰ হ'লে মা দেউত আৰুনো কি বিচাৰে। সুন্দৰ ঘণীয়েক ভালকে সংসাৰ হওক, নাতি নাতিনী মুখ দেখিব পাৰিলে তেওঁলোকে বেছি ভাল পায়। মানে সেই পৰম্পৰাগত ঐতিহ্য যিটো আছে সেইটোৱে আৰু সেয়াই। ত তেওঁলোকৰ সেইটো আশাটো ভাল এজনী ছোৱালী পালে বিয়া পাতি ভাল সংহাৰ কৰি তেওঁলোক কৰ কাৰণে যদি আমি তেওঁলোকৰ প্ৰজন্মক আগুৱাই লৈ যাব পাৰো। তেনেহ'লে মই ভাল সুখী হ'ম। এনে মই মৰ পৰিয়ালৰ লগত মোৰ ভাইটিৰ লগত ঘনিষ্ঠটো বেছি মোৰ, কিবা এটা হলে মই ভাইটিক শ্বেয়াৰ কৰো।
অ সৰু তোমাৰ নহয়, অ সৰুটো মৰমৰ হ'বই।
কি কলা?
সৰু ভাইটি মৰমৰ হয় সদায়।
হয় হয় হয় ঠিকে কৈছা তুমি, আহ আগতে যেতিয়া মই যেতিয়া মই সৰু পচন্দৰ ছোৱালী বুলি ক'লে তেনেকুৱা এজনী আছিলে। আহ এতিয়া তাইৰ বিয়া হ'ল বাৰু।
অ।
সেয়া ক কথা নাই এতিয়া বিয়া হৈছে যেতিয়া তাইৰ। তাই জীৱন সুখীৰ হওঁক। এ সন সেইটো যুগ্ম জীৱন সুখৰ হওঁক সেইটোৱে কামনা কৰিছো। তাৰ বাহিৰে একো কৰিবলৈ নাই।
উম।
এতিয়া চাও জীৱনত কি হয়।
উম।
তোমাৰ আছে নে নাই তেনেকুৱা কোনো?
তোমাৰ নিচিনাই হৈছে, আছিল। এতিয়া নাই মোৰ লগত সম্পৰ্ক, কিবা কাৰণত
আচ্
হেৰি হৈ গ'ল।
একো নাই একো নাই আগ ভাল ছোৱালী এজনী পোৱা তাৰে শুভকামনা কৰিছো আন্তৰিক শুভেচ্ছা জনাইছো তাৰ কাৰণে।
তোমাকো সেই।
আৰু হয় হয় হয় ঠিকেই। বাৰু এনেই, মানে হয় হয় খোৱা লোৱা কৰিলো। তাৰ তাৰপিছত কোৱা উ তোমাৰ যে ডাঙৰ বৌ আছে বুলি ক'লা।
উম বৌ আছে।
আ বৰ লগত তোমাৰ সম্পৰ্ক কেনেকুৱা?
ভাল। সম্পৰ্ক ভাল। হা বহুত ভাল মোক মানে নিজৰ ল'ৰা হিচাপেই তেওঁ চাই আৰু।
অ ঠিকে আছে দিয়া, সৰু সৰু ভাইটি নিশ্চয় ন?
নে মই যেতিয়া সৰু আছিলো নহয়, তেতিয়া মোৰ দাদা হওঁক বিয়া পাতিছে সেইকাৰণে আৰু। মই আৰু বহুত সন্মান কৰোঁ মোৰ বৌক আৰু তাইও মোক মোক বহুতৰ মৰম কৰে।
হয় বুজিলোঁ ঠিকে আছে দিয়া এনেকে মানে পৰিয়ালৰ সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব পাৰিলে জীৱনতটো শান্তিৰ হয় আৰু মানুহৰৰ প্ৰতি ধৰি লোৱা এটা সমাজৰ এটা আদৰ্শবান পৰিয়াল হিচাপে আমি থাকিব পাৰোঁ। তেনেকুৱা ধৰণৰ হ'ব পাৰিলে বহুত ভাল আৰু মানুহৰ কাৰণে আদৰ্শ এটা হয়।
হয় হয়।
কিছো মইয়ো ৰাখিছোঁ।
ঠিক আছে ঠিক আছে হ'ব দিয়া।